এনে আছোঁ ৰ, কি কৰিছা
ময়ো এনে আছো কিবা কামত ব্যস্ত আছিলা নেকি?
নাই নাই ব্যস্ত নাই ক
আহ কি কৰি আহ কি সে অ যিহেতু তুমিও এনে আছা মইও এনে আছোঁ ত' ভাবিছোঁ যে আমি এটা বিষয়ৰ ওপৰত আলোচনা কৰোঁ।
উম উমহ
মই ভাবিছোঁ যে আমি আজি মোবাইলৰ অপকাৰো উ অ উপকাৰৰ ওপৰত অলপমান কথা পাতো যিহেতু আজিকালি মোবাইলটো আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে দিয়াচোন।
হয় তুমি ভাল বিষয়ে বাছি লৈছা নিশ্চয় ক'বাচোন।
অ তুমিটো জানাই আজিকালি মোবাইলটো নহ'লে আমাৰ, এ আ দিনটো আৰম্ভই নহয় আজিকালি সৰুৰে পৰা ডাঙৰলৈকে যিহেতু আজিকালি বেছিভাগে মোবাইলত তে অ উম অ অতিবাহিত
উমহ হয় তুমি ঠিকে কৈছা, আচলতে মোবাইলটো তুমি কোৱাৰ নিচিনা আছ মোবা মোবাইলটো অপকাৰো আছে উপকাৰো আছে। আ ম আজিকালি তুমি দেখিছা ন এই সৰু ল'ৰা- ছোৱালীবোৰ যে কিছুমান মাক বোৰে মা ইমান ব্যস্ত, সিহঁতৰ লগত মানে খেলা -ধূলা নাই আৰু মোবাইলটো দি থৈ দিব কান্দি -কান্দি থাকিলে মোবাইলটো দি থৈ দিব ভাত খাই থাকিলে মোবাইলটো দি থৈ দিব, সেনেকে হা ইটো কৰে আৰু আমাৰ, আমাৰ কিন্তু তেনেকুৱা নাছিল, আমি খেলা ধূলাও কৰিছিলো কিন্তু আজিকালি ল'ৰা- ছোৱালীবোৰৰ খেলা- ধূলা কি এইবোৰ পাহৰি গৈছে আৰু খালি মোবাইলটোতে লাগি থাকে।
হয় তুমি একেবাৰে ঠিকেই কৈছা, যিহেতু আজিকালি অ মাক -দেউতাকবিলাক সৰুৰে পৰা মোবাইলটো চাবলৈ দিয়ে, ত তেনেকৈ চাওঁতে -চাওঁতে মানে তাহাঁতৰ অভ্যাস হৈ গৈছে যে, তাহাঁতে অ কি কয় কান্দিলে মোবাইলটো দি দিয়ে বা ভাত মোবাইলটো দি দিয়ে ত সেনেকোৱা কৰিলে মানে কৰোঁতে কৰোঁতে মানে এইটোত তাহাতে সৰু হৈ থাকে, যিহেতু তাঁহাতৰ চকুবোৰে মানে সেইবোৰ সহ্য কৰিব নোৱাৰে ত' সেই- সেইকাৰণে আমি মানে সৰু ল'ৰা- ছোৱালীক আহ মোবাইল দেখাবই নোৱাৰে নালাগে, ধৰি লোৱা
উম
আমাৰ কান্দি আছিল ছোৱালি আ ছো সন্তানটো তেতিয়া আমি, অকণমান টিভিটো চাবলৈ দিব পাৰো। কাৰণ টিভিটোৱে আমাক ইমান অপকাৰ নকৰে আমাৰ চকুত সেইকাৰণে মোবাইলটো আমি বেছিকৈ ব্যৱহাৰ কৰিব নালাকে, অকল সৰু ল'ৰা- ছোৱালী বুলিয়ে নহয় হয় ডাঙৰেও ইমান ব্যৱহাৰ কৰিব নালাগে। যিহে তাত অ মানে মোবাইলৰ যিহেতু স্ক্ৰীণখনত বহুত মানে এতে বেয়া অ ৰ ৰশ্মি আমাৰ আহে যিটো আমাৰ চকু ৰেটিনাৰ বাবে খুব অপকাৰী হয়। যাৰ ফলত আজিকালি দেখিছাই তুমি যে আজিকালি সৰু -সৰু লৰা- ছোৱালীবোৰৰো চকু চছমা লব লগীয়া হৈছে কিয় হৈছে কাৰণ তাত বেছিভাগ মানে মবাইল ব্যৱহাৰ কৰে, ত সেইকাৰণে মানে নক কাৰণ যে মোবাইলৰ কাৰণে চছমা লব লগা হৈছে, অন্য বেলেগ কাৰণ হ'ব পাৰে কিন্তু বেছিভাগ মোবাইলৰ কাৰণে হয়।
হয় তুমি ঠিকেই কৈছা আৰু এয়া অ মোবাইলৰ আচলতে কিছুমান সু ব্যৱহাৰো আছে যেনে বই আ আজিকালি ইমান আজিকালি বহুত মানুহে অনলাইন জেৰেক্স কৰে কাৰণ আমি ইমান ইমান পইচা ভৰি পেলাই আ পইচা ৰি পেলাই আমাৰ তোমাৰ অ কচিং যোৱাতকৈ টিউচন যোৱাতকৈ তোমাৰ আজিকালি মোবাইলতে বহুতে পঢ়ি পেলাই বহুত ভাল মাৰ্কচ আনে সেইবোৰৰ ভাল অ আছে কিছুমান মোবাইলৰ কিন্তু আজিকালি মানুহে ভালতকৈ বেয়াখিনিহে বেছিকৈ গ্ৰহণ কৰে সেনেকৈ মোবাইলৰো বেছি বেয়াখিনিহে গ্ৰহণ কৰিছে ভালখিনি গ্ৰহণ কৰা নাই
হয় তুমি একেবাৰে ঠিকে কৈছা দিয়া যিহেতু মোবাইলৰ অ সকলো বস্তুৰে উপকাৰো উপকাৰ আছে ঠিক তেনেদৰে মোবাইলৰো আছে, ত আ যিহেতু মোবাইল তটো আমাৰ হো -হোৱাৰ বাবে একফালৰ পৰা আমাৰ সুবিধা হৈছে যিহেতু আজিকালিতো অ তুমি জানাই যে আজিকালি অনলাইন পে'মেণ্টৰ যুগ যিহেতু আজিকালি বেছিভাগ- মানে বস্তু কিনিলে আমি অনলাইনতে পইচাটো দি দিওঁ যাৰ- ফলত আমাৰ মানে খুব বেছি সুবিধা হয় পৰিছে দিয়া চোন আগতে কি আ‍ছিলে আগতে আমি পইচা নাথাকিলে আমি বেংকত যাই উলিয়াব লগা হৈছিল যাৰ ফলত আমাৰ বহুত অহ কষ্ট হৈছিল। বা আমি অ পইচা আনিবলৈ যাবলৈ বহুত দূৰলৈ যাবলগীয়া আছিল ত সেনে এনেকুৱা হৈছিল কিন্তু আজিকালি সেইটো নহয় আজিকালি যিহেতু আমাৰ মোবাইলত- যাৰে আমি পইচাবোৰ আদান প্ৰদান কৰিব পাৰোঁ তো তাৰ কাৰণে আমাৰ খুব বেছি- সুবিধা হৈ গৈছে আৰু আজিকালিতো তুমি জানাই যে বিভিন্ন ধৰণৰ অনলাইনৰ আহ চ বজাৰ কৰিব পৰা কিছুমান এপ আছে যাৰ দ্বাৰা আমি ঘৰতে বহি বহি বস্তুবোৰ ধুনীয়াকৈ চাই মেলি আমি ঘৰৰ পৰাই আমি সেইটো- অদাৰ দিব পাৰোঁ যাৰ দ্বাৰা আমাৰ বাচে আৰু লগতে আমাৰ যোৱা কষ্টতটোও বাচি আহ বাচি যায় দিয়াচোন
হয় তুমি ঠিকেই কৈছা আমাৰ মোবাইলটো হোৱাৰ পৰা আমাৰ সময়ৰ আ- মানে হেৰিটো কমিছে- অ তৎক্ষণাতে যোনটো ব যোনটো বস্তু আগতে পাঁচ ছয় ঘন্টা লাগিছিল সেইটো আমাৰ আজিকালি- এয়া মূহুৰ্ততে হৈ যায় যেনেকৈ ধৰা আমি ভাৰতত বহি পেলাই আমি আমেৰিকা - এঠাইত বহি থকা আমাৰ বন্ধু এজনকো ফোন কৰিব পাৰো আগত- কিন্তু স সেইটো অৱস্থা সেইটো ব্যৱস্থা নাছিলে আমি আগতে চিঠি লিখি- দিব লাগিছিলে চিঠিখন- জমা দিব লাগিছিলে প'ষ্ট অফিচত তাৰ পিছতহে বহুত দিনৰ পিছত মোৰ বন্ধুজনে পায় পাইছিলে কিন্তু আজি কালি তেনেকুৱা নহয় আজি কালি মোবাইলৰ সুবিধা বাবে আমি মূহুৰ্ততে আমাৰ বন্ধু - জনৰ খবৰ ল'ব পাৰো বা আমাৰ আমি ক'ৰবাত ধৰা বাহিৰতে থাকিলো আমাৰ ঘৰ পৰিয়ালৰ আমি- খবৰ লৈ থাকিব পাৰো আমি আহ আমাৰ সুখ দুখৰ কথা পাতিব পাৰো মোৰ ফোনটোতে আৰু আমি যদি কৰ'বাৰ ভ্ৰমণলৈ যাবলৈ ওলাইছো আমাৰ কৰ'বাত ফুৰিবলৈ যাবলৈ ওলাইছো তেতিয়াও আমি আগ পৰাই আ তাতে এ ই বেংকিংৰ যোগেদি আমি আ আহ হোটেল আদি বুক কৰি থব পাৰো আমি আমি ক'ত যাই আছো কি মানে কেনেকুৱা জাগাত যাই আছো সেইবোৰ আমি গুগলৰ জৰিয়তে চাব পাৰো
হয় তুমি ঠিকে কৈছা দিয়া যিহেতু আমি উ মানে বাহিৰলৈ উলিয়াই নোযোৱাকৈ আমি ঘৰতে বহি আমি আহ আমি চাব পাৰোঁ যে আমি ক'ত ক'ত যাব পাৰোঁ বা ক'ত থাকিব পাৰোঁ বা ক'ত কি আছে সেইবোৰ আমি ধুনীয়াকৈ আ মোবাইলৰ জৰিয়তে যাব পাৰো‌ বা ধৰি লোৱা আমি আ য'ত থাকিব বিচাৰো, ফুৰিবলৈ যোৱা তে সেইবোৰো আমি আহ ফটো দ্বাৰাই চাব পাৰো তেনেকুৱা মানে অ বহুত মানে সুবিধা শিক্ষা আমাক কৰি দিছে মোবাইলটোৰ জৰিয়তে তো সেইবাবে আমি বেছিভাগ আমি উপকাৰিতাবোৰহে ল'ব লাগে যিহেতু আমি
আমাৰ ধৰি লোৱা আৰু কিছুমান এনেকুৱা ধৰি লোৱা আমাৰ অফিচৰ কামেই হওঁক আমি মোবাইলৰ জৰিয়তে সহজে কৰিব পাৰো আজিকালি টোক বোৰ মানে এনেকুৱা বত মানে ভিডিঅ' বনোৱা লোক ওলাইছে মোবাইল মানে সামাজিক মাধ্যমত অহ আজিকালি অহ তোমালোকে দেখিবাই যে বহুতে মানে এনেকৈ ভিডিঅৰ মাধ মাধ্যমেৰে জনপ্ৰিয় হৈ গৈছে সামাজিক মাধ্যমৰ দ্বাৰা ত' সেনেকুৱা আমি মোবাইলৰ পৰা মানে খুব মানে উপকাৰিতা অৰ্জন কৰিব পাৰো।
তুমি ঠিকেই এয়া উম ইনফ্লো ইনফ্লুৱেঞ্জাৰবোৰ ইনফ্লুৱেঞ্জাৰ টো আজিকালি এটা মানে হেৰি হৈগৈছে সিহঁতৰ সিহঁতে মানে মোবাইলৰ জৰিয়তে পইচা কামাই কৰে অ' সেনেকুৱা মানে মুবাইলৰ বহুটো উপকাৰিতা আছে কিন্তু উপকাৰিতাৰ লগত অপকাৰিতাও আছে আমি মবাইলটো এটা হেৰিতহে ব্যৱহাৰ কৰিব লাগে চব- চব চব- চব চবৰে বেছিটো বেয়া ন' সেইকাৰণে আমি মোবাইলটো এটা জোখত ব্যৱহাৰ কৰিব লাগে আমি বেছিকৈ ব্যৱহাৰ কৰিব নালাগে যে আমাৰ মোবাইলটো টোৱে আমাক আমাৰ নিজৰ ঘৰ পৰিয়ালৰ পৰাই দূৰত ৰাখে কাৰন আগত তে আগতে চোৱা আগতে আমাৰ বহুত লগ- বন্ধু আছিলে আমি লগ -বন্ধুৰ লগত অ'খেলা -ধূলা কৰিছিলোঁ আমি আগতে অম চবে একেলগে বুহি হি ধৰা টিভিয়ে চাইছিলো কথা পাতিছিলো মোবাইলটো নাথাকো কিন্তু আজিকালি মোবাইলটো হোৱাৰ পৰা অ' এই নাথাকে আমি মানে মোবাইলটোতে ব্যস্ত হৈ থাকোঁ আমি নিজৰ ঘৰ পৰিয়ালৰ লগতে ইমান- ইমান আমি সম্পৰ্ক কৰ্ত নাই মোবাইলটো এনেকুৱা কৰি দিছে মানে আৰু আমাৰ ধৰা কোনোবা দূৰৰ পৰা ধৰা কোনোবা আমাৰ সম্পৰ্কীয় আহিল আমি কিছুমান ল'ৰা- ছোৱালী মানে নিজৰ তে বহি কিনে মোবাইলটো ওলাই থাকে বাহিৰলৈ ওলাই আহি মাত- মাত এষাৰ নিদিয়ে আজিকালি মানে মোবাইলটোৱে মানুহৰ ব্ৰেইনটো মানে হেৰি কৰি দিছে একদম মগজ মানুহৰ মগজুৱে মে একদম অ' মানে মোবাইল মানে হেৰি কৰিছে ন'
উম, তুমি একেবাৰে ঠিকে কৈছা দিয়া আজিকালি অহ বেছিভাগ মানুহ এ আমাৰ ধৰি লোৱা ঘৰৰ মানুহ একলগে বহি থাকে কিন্তু তাহাতে নিজৰ- নিজৰ মোবাইল ফোনতে ব্যস্ত হৈ থাকে অহ এষাৰ মানে মাতো দিবলৈ মানুহ নোহোৱা হৈ যায় কিন্তু আগত তে এইটো আমাৰ খুব ভাল আছিল যিহেতু আগতে মোবাইল ফোনটো বেছিকৈ ব্যৱহাৰ কৰা নাছিল যাৰ ফল- ফলত কি হৈছিল মানুহবোৰে একেলগে বহিছিল বা একেলগে খাইছিল তে হেনে কৈ ধৰি ৰুৱা দিনটোত হোৱা কথাবোৰ সেনেকৈ পাতিছিল ত' সেনে কৈ খুব বেছি ভাল লাগিছিল।
হয় তুমি ঠিকেই কৈছা আগতে মিলা আগতে মবাইলতটো নোহোৱাতে মানুহ-মানুহ এজন মানুহ আন মানুহৰ মাজত মিলা প্ৰীতি বেছি আছিল কিন্তু আজিকালি ম-মানুহে বেছি মোবাইলটোৰ লগতে ব্যস্ত হৈ থাকে। সেইটো এটা মোবাইলৰ অপকাৰীতা বাৰু আ আজি ইখিনিতে সামৰিছো আমি পিছলৈ আৰু নতুন -নতুন বিষয়ত কথা পাতিম
ঠিক আছে দিয়া তেতিয়াহ'লে আজি ইয়াতে সমাপ্ত কৰোঁ।
ঠিক আছে বাৰু।